হেল্ল'!
কোৱা।
তুমি কি কৰি আছা তাৰপিছত?
তই সেইটোয়ে কৈছো যে মায়ে মানে মানুহজনীয়ে হাতটো দেখিলো মানে ছোৱালীজনীৰ
হুম।
ত' মানে নখ কিটা দেখি লৈ পেলে মই বোলে অ' হামছে না হ পায়েগা।
তাৰপিছত মই তাতো মানে এনেকে ক'লো যে মই নাখাওঁ। তাৰপিছত সুধিলে কিয় নাখাওঁ বুলি। তাৰপিছত মই কৈছো নাই মোৰ মানে ভাল নালাগে টেঙা খাই। আৰু যে মই যে একো মানে হেৰিও নাপাওঁ, মই একো বেয়াও নাপাওঁ মানে। মই ডাইৰেক্ট কৈ দিও যে নাখাও মই নাপাওঁ। এনেকে কওঁ।
নিজৰ হাতে নিজে যি খাব লগা। হয়নে নাই?
মই মানে একদম ভাল নাপাওঁ মানে। কি জানানে, মানুহ অলপ হাইজেনিক হ'ব লাগে যে তোমাৰ যদি নখ কিটা মানে সেইটো অ' সাধাৰণ কথা। তোমাৰ যদি নখকিটা অকমান লেতেৰা হৈও আছে তেতিয়াহলে তুমি সেয়া চফা কৰিব লাগে। সেইটো হাইজেনিকত পৰে। কিন্তু যদি পতক লেতেৰা হৈয়ও গ'ল, তুমি কিবা এটা কাটিব সময়ত হাত কেইটা কমচে কম ধুই আহিব লাগে।
নাইবাতো যদি তেনেকুৱা হৈ আছে নাইবাতো তুমি কৰিবই নালাগে সেয়া কাম, হয়নে নহয় কোৱা।
হয়।
মই ভাবো যে অলপ মেইনটেইন মানে মই সেইবিলাকত বেয়া পাও মানে অলপ মানে হাইজেনিক হব লাগে মোৰ মতেটো খানা বনোৱা টাইমত মানে গ্ল'বছ বিলাক ইউজ কৰিলে ভালেই পাওঁ মই কিন্তু গাঁৱৰ গাঁৱৰ মানুহেতো থৰে না ইউজ কৰে ন
সেইটো হয়
মোৰ মাহঁতে ইউজ নকৰে মইয়ে ইউজ নকৰো কিন্তু হ'লেও ন মই মই খানা বনো বনোৱা চালেও মানুহে মানে ওলটাই খাবহে মন যাব কিন্তু খাব মন নোযোৱা নিচিনাকে কেতিয়াও নহয় কাৰণ কিয় জানানে মই খানা বনালে মানে মানুহৰ অশান্তি লাগি যাবগে এনেকুৱা কৈ দিব যে আৰু কিমান বাৰ হাত ধুৱ আৰু কিমান বাৰ বস্তুটো ধুৱ মই এপিচ এপিচ মাংস নিজে উলিয়াই উলিয়াই এটা বাতিৰ পৰা ইটো মানে এটা বাতিত উলিয়াই লওঁ তাৰ পিছত কাষতে এটা বাতি থৈ লওঁ ইটো বাতিৰ পৰা এপিচ উলিয়াই টেপত ধুই ইটোলে থওঁ সিটোলে থওঁ এনে এনেকে এনেকে মই মাছ মাংস চফা কৰো
আনকি ডিম কেইটা সিজোৱাৰ আগতো মই ডিমকেইটা ধুই লওঁ উম
সেইটো ভাল তুমি একদম হাইজেনিকত আছা আজিকালি মানুহে ইমান হাইজেনিক নাথাকে
মানে এইবিলাক আ হাইজেন মেনণ্টিন কৰিব লাগে মোৰ মতে
তুমি যেনেকে হাইজেন মেইণ্টেইন কৰিছে মোৰ মায়ে কৰে
উম
যেতিয়া মা মানে পাকঘৰত যাব মাস্ক পিন্ধিব ইয়াৰত মাক্স পিন্ধি হাতৰ গ্লাভছ পিন্ধি খানা চানা বনায়
এ ইমানো মানে অ তেনেকুৱা কৰিলেতো ভালেই কিন্তু যোনবিলাকে কৰিব নিবিচাৰে আমি ফৰ্চো কৰিব নোৱাৰো কিন্তু তোমালোকে চফাকে থাকা ন যোনবিলাকে কৰিব নোৱাৰা
উম হুম
মানুহ মানে মোৰ ভাল নালাগে তেনেকুৱা বেছিকে মানে হেৰিয়ত ভাল নালাগে মানে কি হয় এ গাওঁ বুলি নকওঁ মানে কি হয় আগতে আমাৰ অ ক ককা আইতাহঁতৰ নিচিনা মানে যোনখিনি বুঢ়া মানুহ বিলাক
হয়
মানে তেওঁলোকে মানে এইবিলাক অ তেওঁলোকৰ অভ্যাস নহয় ন সেইকাৰণে মানে তেওঁলোকে অকমান হলেও মানে তেনেকুৱা কৰে যে তামোল খাই লৈ পেলাই যতে ত'তে পিক পেলাব
সেইটো হয় ইচ ৰাম মোক বহুত বেয়া লাগে
মোৰো বহুত
আমাৰ অসম নহয় এইটো ইণ্ডিয়াটো এনেকে
উম
আমাৰ জাপান যোৱা
মানে এতিয়া মই ভূটানলে গ'লো উম মই মই নিজে ভূটানলৈ গৈছো তুমি মানে এনেকুৱা এটা মানে হেৰি মই ভিডিঅ' কৰিছিলো হা মই এতিয়াতো মোৰ মোবাইল চেঞ্জ হ'ল সেইকাৰণে মোৰ হাতত নাই কিন্তু মানে মই ভিডিঅ' কৰি আনিছিলো মানে বৰ্ডাৰটো ইফাল সিফাল মানে এফালে ইণ্ডিয়া এফালে ভূটান। ভূটানৰ ছাইডটো ইমানেই চফা ইণ্ডিয়াৰ চাইডটো লেতেৰা। মানে মানুহবিলাকৰ মেণ্টেলিটি বহুত ডিপেণ্ড কৰে জানা নাই মানে এ এতিয়া এজনে চফা কৰিলেই নহ'ব নহয় বাকী আঠজনে যদি কৰি থৈ যায়।
এই কথা কি ক'বা আৰু যদি যায় মানে চাফা-তফা নকৰে
মোৰ মতে মানুহে মানে বাহিৰৰ ৰাস্তাতোকো নিজৰ ঘৰ নিচিনাই ভাবিব লাগে ন। কাৰণ য'তে ত'তে সেইটোৱে ডাষ্টবিন দি থোৱা থাকে। চবতে চব মানে হেৰি কৰি থোৱা থাকে। এইবিলাক লেতেৰা কৰিব নালাগে আৰু গুৱাহাটীখন কিমান লেতেৰা।
সেটো হয়।
জাবৰৰ দম জু- ৰোডৰ যে সেই চিটি চেন্টাৰৰ পিছ ফালৰ এৰিয়াটো সেইবিলাক কিমান স্মেল কৰে।
অ' বাপৰে বাপ বেক চাইডৰটো অৱস্থা বেয়া ৰাস্তা মেইন ৰোড কাষত মেইন ৰোডৰ কাষত ভাবক চো এনে কোনবা কৰে। তোমাৰতো চাগে বহুত কষ্ট হয় তোমাৰ চাগে বহুত কষ্ট হয়।
অ' আমি সিফলেদি অহা- যোৱা যোৱা ইমানকে কৰা নহয় কিন্তু মানে কৰিলেই মানে কৰিব নোৱাৰি ন।
উম
সেইফালেদি পাৰ হৈ অহাতোৱে এটা টস্ক জানে নে নাই।
এইটোতো হয়
আমাৰ গাওঁ বিলাক ইমান লেতেৰা নহয়। আমি গাঁৱত থাকোতে মানে, আ ৰাস্তা বিলাক এ ইয়াতোতো ৰাস্তা চফা কৰা মানুহো আছে তথাপিতো ইমান লেতেৰা কিন্তু আমাৰ গাঁৱতোতো ৰাস্তা চাফা কৰা মানুহও নাই তথাপিতো আমাৰ ৰাস্তাবিলাক ইমান চাফা।
গাঁৱৰ কথা বেলেগ চহৰৰ কথা বেলেগ।
সেইটোতো ন। নহয় মোৰ মতে মানে গাঁৱৰ মানুহ বিলাকতো ইমান পঢ়া লিখা নাথাকে ন চহৰততোতো মানুহে কোৱা মতে মানে চহৰতটোতো অ মানে পঢ়া-শুনা কৰা মানুহ বিলাক থাকে পঢ়া--শুনা কৰা মানুহ বিলাকৰ জেগা খিনি ইমান লেতেৰা আৰু শুনা নকৰা মানুহ বিলাক ইমান চফা।
আমাৰ তাততোতো আমাৰ তাত কেনেকুৱা জানা অ মানে নিজৰ ঘৰৰ চোতালখন সাৰি আছে ৰাস্তালৈকে সাৰি দিছে একো নাই ন মোৰ ঘৰৰ ৰাস্তাত ত মই সাৰিছো তোমাৰ ঘৰৰ ওচৰ ৰাস্তাটো তুমি সাৰি দিছা একেই কথা।
সেইটো হয়।
মানে এতিয়া আমাৰ মাহঁতে যেনেকে সাৰি থাকে সাৰি থাকে গোটেই বোৱাৰী কেইজনী মানে এনেকে একেটা টাইমতেতো উঠে একেটা টাইমতে চোতাল তোতাল সাৰে। সাৰি সাৰি সাৰি সাৰি গৈ আছে গৈ আছে মানে এ এনেকুৱা হয় যায় যে ৰাস্তাত ৰৈ লৈ পেলাই কেতিয়াবা কথা পতা হয়। ত মানে সেইকন টাইমতে ধৰা ৰাস্তাটোও চফা হৈ যায় মানে মাহঁতৰ। কথা পাতোতে পাতোতে নিজৰ পদূলিতো যেনেকে চফা কৰে নিজৰ উচ্চৰ ওচৰত থকা ৰাস্তাৰ পদূলিটোও চাফা কৰি দিয়ে।
অ সেইটোতো ভাল আমাৰ আমাৰ গুৱাহাটী মানুহ কি ভাবিছে ৰাস্তা চাফা কৰিব। কেতিয়াও নকৰে।
এইটোতো সম্ভৱো নহয় ন গুৱাহাটী মানুহে ৰাস্তা চাফা কৰাটো, কিন্তু লেতেৰা নকৰিলেই হ'ল ন।
লেতেৰা কি কয় এইটো মানে আমাৰ অসম এট
পৰা চফা নকৰাটো ডাঙৰ কথা নহয় কিন্তু লেতেৰা নকৰাটোহে মেইন কথা। লেতেৰা নকৰিলেই হ'ল তেওঁলোকে যদি লেতেৰা নকৰে বেলেগেওতো লেতেৰা নকৰে ন।
এজন পেলাব তাক চাই আৰু এজন পেলাই দিব, এ তাৰ পিছত লাহে লাহে লাহ জোগাতো ফৰি গ'ল এতিয়াতো মালিকক পাণ্ডু আৰু লেতেৰা হ'ব। আৰু লেতেৰা হ'ব মালিগাও পাণ্ডু আজিৰ পৰা।
অ।
খানা মানুহ আহিব ভাণ্ডাৰে দিব ক'ত ক'ত যাবৰ পেলাই দিব মানুহ খাই খাই। কল দিব, আম দিব। এনে বৰষুণ দিব বৰষুণ দি থাকিব এইটো সপ্তাহ পুৰা বৰষুণ দি থাকিব। আৰু জাবৰা আৰু লেতেৰা
অ মানে মোক কথাটো কোৱাচোন মানে এই অম্বুবাচী মেলা কি কিয় পতা হয়?
পিৰিয়ড হৈছে ন বাৰ?
উম এইবিলাক মই ভালকে নাজানো।
যেনেকে ছোৱালী মানুহ তোমাৰটো পিৰিয়েডছ হয়। ভগৱানৰ পিৰিয়ড আজিৰ দিনটোত হয়। যোনদিন মানে যেতিয়া যেনেকে ভাবা যে তোমাৰ পিৰিয়ছে তুমি চাগে ভগৱান পূজা নকৰা হয় নে নহয়? মন্দিৰ চন্দিৰ নোযোৱা নিশ্চয় সেইটো মাৰ যেটো মাৰ আজিটো পিৰগয়েডছ দে হওঁক সেইকাৰণে মাৰ পূজা চোজা নকৰে সেইকাৰণে মা মন্দিৰত আহে। মানুহ দৰ্শন দিব কাৰ
কেইমাহ হ'লে নকৰে অ কি কিমান দিন নকৰে?
মানে?
কিমান দিন হ'লে চলে?
চাৰিদিন চলে।
আত্চ্ছা আত্চ্ছা।
আহি যাব মাও মাৰ থাকিব আজিৰ পৰা আৰম্ভ, গেত বন্ধ হৈ যাব ন দৰ্জা বন্ধ।
উ তেনে মানুহবিলাক ক'লে গৈ আছে?
এনে মন্দিৰোত দৰ্শন কৰিব গৈ আছে, মেইন গেটটো ভগৱানৰ গেট বন্ধ সেইটো কৈছো মই। তাতে যে লাইট চাইট লগাইছে তেতিয়া মানুহে গান চান আছে ভজ ভজন চজন কৰি আছে, মানুহ ক'ৰ পৰা ক আহিছে, এইবিলাক ঘূৰি আছে ফুৰি আছে। বাট ভগৱানক পূজা চূজা কৰিব নোৱাৰিব ন আগাৰ বাতি দেখাব নোৱাৰিব দিয়াই দেখাব নোৱাৰিব প্ৰসাদ দিব নোৱাৰি প্ৰসাত নিদিয়ে, প্ৰসাত বন্ধ, সব বন্ধ। যিমান ভগৱানৰ চব ভগৱানক মোৰ ধাকি দি, কাপোৰ দি ধাকি দিছিল। লাল কাপোৰ। এখন তোমাক ক'লো আহা জাষ্ট চাই যোৱা। পা আছে, দেউতা আছে, মা দেউতা লগত ফ্ৰেংক কৰ আ
আমাৰ মাহত নাযায় নহয় আমাৰ মাঁহত শংকৰীয়া।
মোৰ মাহঁতে কি
শংকৰীয়া শংকৰ সংঘৰ বুজি পোৱা?
মানে মন্দিৰ নোযোৱা, দেৱী পূজা নকৰা।
এইটোত নকৰে
মা-দেউতা কোনেও নকৰে।
তুমি?
কৰো।
আৰে, এইটো আমাৰ ফালে হেৰি আছে শংকৰ শকৰৰ বুলি এটা মানে নাম তুমি শুনা নাই, শংকৰদেৱৰ ধৰ্ম এটা আছে ন শৰণ ভাগৰ নাম ধৰ্ম।
জানো শংকৰদেৱৰ পূজা এটা হয়, এতিয়া ধৰ্ম নাজানো।
আচ্ছা, আচ্ছা।
পূজা কৰিব নোৱাৰে নেকি, শংকৰদেৱক পূজা কৰিলে?
অ'।